হেল্ল'
অগ্নিছা
হেল্ল'! চাউড আহিছে অ চাউড আহিছে অ অ তেতিয়াবা দুবাৰ মান কল কৰিলো তোমাক পিকে নকৰিলা
হা হা?
তেতিয়াবা দুবাৰ কল কৰো তোমাক পিকেই নকৰিল?
তুমি দুইবাৰ কল কৰিছা আৰু এতে কোনোবা বেলেগ কৰিছ মোক ডাবল ডাবল কল আহিছে মোৰ তাত
অ সেই কেনেছে অখৰি থেছে
সেইটোয়ে কথা বাৰ তুমি মোক কল কৰিছা আৰু কোনবাই মোক কল কৰি আছে! দুটাৰ পৰা কাল কল উঠাম মই!
অ অ এয়া ঠিক আছে ক'ত হম পিছে
মইতো বাইগত থাকো তুমি
মই তেজপুৰ
তেজপুৰ
উম।
ক দূৰ গুৱাহাটী গুৱাহাটিৰ পৰা দূৰ
ন ঘ তই নগাঁও ন অৰিজিনেল অ মোৰ অৰিজিনেল মই অৰিজিনেলছ হৈ গৈ থাকা হয় মোৰ যোৰহাটত।
ঘৰত থাকা না?
পিছে কি কৰি আছা তুমি?
মোৰ চাইড বিজনেচ কাপোৰ চিপটো
অ চিফটি চৰ ন
আছা তুমি কিবা কৰি আছা নেকি?
মই পঢ়ি আছো।
কি পঢ়ি আছা?
মই বি টেক কৰি আ
বি টেক কৰি আছা?
আহ।
পন কটি পতটো
মোৰ চিভিলৰ কাজুৱে ইনভাৰ
বজিৰং ইনিভাৰ্চিটি
হা।
মইতো অটমোবাইল ইঞ্জিনিয়াৰ আছিলো বি টেক।
অ তুমি অট'মোবাইল ইঞ্জিনিয়াৰ।
অটমোবাইল ইঞ্জিনিয়াৰ কৰি আছোঁ। চ বিজনেছ কৰি আছো।
অ কিবা কি মানে কেম্পাচে‌ চেম্পাচে প্লেচমেন্ট চচমেট ক প্ৰব্লেম হল নেকি
প্লেচমেন্ত দিছিলে চেলেৰী কম
অ বিজনেচত নিজৰ বিজনেচত গ মেল পেলাই চলেৰি ভাল পায় আৰু।
ত নিজে বিজনেছ কৰিছ নিজৰ
উম উম। তাতে নিজৰ পইচা ভাল আহি যায় গৈ পেলাই চব তোমাৰ নিজৰে আহে।
অ সেইটোৱে বিজনেছ মানে কৰিলোনে চাকৰি কথা ত মানে চাকৰি কথা হ
ন এইটো হয় বিজনেছ মনত নাহে তোমাৰ বাকী বেছিটো কি কাপ তো শিফকত বিজনেছ!
অ চি বিজনেছ
তোমাৰতো কি অনলাইন এভেইলেবল আছে ন ছ।
অ অনলাইন আছে।
কি বুলি আছে?
বত
হম!
হোৱাত দা শিপট
হোৱাট দাট শ্বিফ্ট বুলি ন।
হয়।
অ ঠিকেই আছে গৈ পেলাই তপনি কি কি ক'লা?
মই ক মই হোৱাটছআপ গ্ৰুপত সোমাই দিমত আপডেট আহি য
অ অ অ ঠিকে আছে গৈ পেলাই সোমাই দিবাচোন গৈ পেলাই বস্তুবিলাক তেনে কিবা কাপোৰ চাপোৰ তেনেকা লাগিলে মেলি ল'ব পাৰি।
হয় হয়।
অ কি গোটেই সবতে ডেলিভাৰী দিয়া নাই? ডেলিভৰিটো কি অ অল অভাৰ ইণ্ডিয়া নে
দিলিভ অল অভ ইণ্ডিয়া
দেলী অলপ হৈ নে ন
বাকী এনে কাপোৰ চাপোৰটো এইটো কি ক ন মানে কি কি শুজ সেয়া পেন্ট কি এভলেবল মানে চব নেকি
চুজ বাদে বাকী চব আছে
শুজ ব বাকী চব আছে মানে পেণ্ট চাৰ্ট সেইবিলাক
হয় পেণ্ট চাৰ্ট বেগি তাৰপিছত কৰ্চট
অ মানুহবিলাকে মানে ইাত ড কৰে যে সেইবিলাক নেকি কাপোৰ
নাই এইবিলাক তোমাৰ ৰিজেকটেড
অ মানে মানুহবিলাকে চেল কৰাবিলাক ন
মানে কোম্পানীৰ পৰা যে যেতিয়া কাপোৰ চাপোৰ জনায়
অ অ
তেতিয়া চাপজ অলপ দিষ থৈ যা না
অ কিছুমান ডিফে্টি ওলটো অ বুজি লব এইবো এইটো কিন্তু ভ এতিয়া তুমি ম্ট কৰিম তমি মেিাম মে্সিমাম আৰুেচাৰ মত লগত ইপ্ তাৰপিছত এই মে্ি ম্ি কে হা
ইলেভে টুৱেল্ভ কৰা নাই
নাই মইভেনটেল কৰিলো্ল ডপ্ল কৰিলো
আজ আগতো ক্লাছ টেন পাছ কৰাৰ পিছত মানুহে ডাইৰেক্ট ডিপ্ল'মা কৰিব পাৰে
াৰ পিছত ডিপ্লমা কৰিব পাৰে আজিকালিো বাঢ়ি গম প কিন্তু তেতিয়া গম পোৱা নাছিলো
অ হ সেই কাৰণ নাই দু বছৰ এক্সট্ৰা গল
একো কথা এতিয়া মই গুজৰাট ব ডিগ্ৰী লৈছো চেলেী মোক দিছিল সহঁতে প্লেচমেণ্ট দিছিল থাৰ্টি ফাইভ থাউজেণ্ড প ম ৰুম ভ় খানা চানা খাই মাহত বিশ হাজাৰ গুচি যায় থাকিলে পোন্ধৰ হাজাৰ
পোন্ধৰ হাজাৰ গিলাক ক'ত চল হব
সেইটোয়ে কথা আৰু গুৱাহাটীত থাকিলে বেলেগ কথা মইতো গুজৰাটত পুজ দিছ এনে ব দিছ দিছি ব্ধি
অ হি তত দিৰিছে
অ দি দিছে মই গুজৰাটৰ পৰা পাৰা্না কৰিছো ন
হ হা হ
পউল ইউনিভাৰ্চিটি ঘনিছ আাকৌ
তোমাৰ কাৰাচোন কি ক এইটো কি ক? ত মোক এড কৰি দিবাচোন কি বোলে কাপোৰ চাপোৰ কি - কি বোলেষ্টৰটো।
হম ', -হম',
এ প্ৰাইজেছ বিলাক কেনেকা হয় তই এনে কাপোৰ চাপোৰ।
এতিয়া আমাৰ চেল অফাৰ চলি আছে টু নাইটি। যি লোৱা টু নাইনটি নাইন।
ত নাই মানে চাৰ্ট পেণ্ট জিল।
জিহে ল।
আৰু ডেলিভাৰী অল অভাৰ ইণ্ডিয়া ন।
ডেলিভাৰী অল অভাৰ ইণ্ডিয়া।
অহ ', ডেলিভাৰীটো ভাল আছে গৈ অলভাৰ ইণ্ডিয়া নহলে ডেলিভাৰ লৈ বহুত জ্বালা হয় তোমাৰ মানে চব ইয়াত নাহে তাত নাহে। ডেলিভাৰীৰ কাৰণে বহুত মানুহে তেনো বস্তুবিলাক নলয়গৈ কাৰণ আগতে আগৰ টাইমতো বহুতিন আছিল ডেলিভাৰী বহুত প্ৰব্লেম হয়।
হয় ডেলিভাৰী প্ৰবলেম দিয়ে।
উম', এতিয়া ডেলিভাৰ প্ৰব্লেম নাথাকিলে ইাৰ এতি অসুবিধা নহয় বাৰু। বাকী আজি কি বন্ধ?
অহ ', আজি বন্ধ চানডে বন্ধ।
চডে না স্তৰ স্তৰ বন্ধ।
চানডে বন্ধ কৰি ৰাখো।
অহ ', বাকী আৰু এই বিজনেছহেনে- বিজনেছৰ বাহিৰত কিবা কৰা?
আৰুাৰ বেলেগ ৰিয়েলছস্তিকচ।
অহ ', ৰিয়েল ষ্টেট মানে সেয়া টাইপৰ আৰু কি কয় নহয় এয়া মানে। মই ব্ৰ'কৰণ্। পগমি
অহ ', দালাল
অহ ', দালা মানে ব্ৰ'কাৰ টাইপৰে আৰু
হেল্ল ', এইটো মোৰ ফাদাৰ কৰিছিলে। এতিয়া বৰ্তমান ফাদাৰ মোক হেণ্ডঅভাৰ কৰি দিছিলে মই চাই আছো।
অহ - অহ - অহ মানে এইটো জেনেৰেচনেল বিজনেচ আৰু। যেনেৰেচনেল বিজনেচ বিলাক চম্ভালিব ভাল মানে যিমান দি বনোৱা থাকে তাৰ পিছত তুমি নিজে আগবঢ়ালেই হল তোমাৰ নিজৰ ওপৰত আহে আৰু ত নচাত বঢ়াব পাৰা।
আ
হম', - হম ',
সেইটোয়েলনে ভাল বছৰে দুটা তিনিটা মান চেল কৰিলে আৰু নালাগে।
বছত হা বস দুটা তিনিটা মান। তুমি দুই লাখ বা তিনি লাখ এটা তিনিমাহ চাৰি মাহ বহি খাবা পাৰি।
সেইটোৱে কথা
মাহত এক লাখ এটা পালিওফিচিয় হয়। ফেমিলিবোৰ চাই ল'ব পাৰি।
তুমিও কৰিব পাৰা তুমি লাগিলে হোৱাটছপত দিব পাৰিবা কাক বা গুৱাহাটীত মাটি চি লাগে গুৱাহীত গোটেই অসমত কাক বা মাটি লাগিলে ম তোমাক কণ্টেক কৰিলো তাৰ কি বাজেট কিমান এৰিয়া লাগে কি বনাব বিচাৰিছে কলাই নেকি?
অ সেইটো অ তুমি ওলাই দিব পাৰিবা ন
ম'বাইল কোম্পানীত তুমি কাষ্টমাৰ হেন্দেল কৰিবা কষ্টমাৰ পৰা প্ৰফিট যি তোৰ পাৰ্চেন্ট দিব আমাক অ'নাৰ উ দিয়ে জুনে চেলাৰ হয় নিউ দিব জুনে বাহাৰৰ নিউ দিব তো টো পছে এতিয়া ফৰ পাৰ্চৈণ্ট কম যিমান মানুহ থাকি চবকেটা ই
অ তেনেকে অ তেনেকে মিলাই লৈ
অ মিলাই দিব পাৰা আজি যাম অলপ পিছত যাম ইভিনিঙত যাম দুটা বজাত পাৰ্টি এটা আহি আছে লখৰা যাম ম
অ লখৰা যাম মানে অ মানে এইয়া আছিল।
অ পাৰ্টি আহি আছে চাব কাৰণে সিহঁত পচন্দ কৰিছে আজি কলে কথা
অ হোৱাটছএপ গ্ৰুপ চুপ থাকে গৈ পেলাই ন হোৱাটছএপ গ্ৰুপ ইনষ্টাগ গ্ৰুপ চপ গৈ পেলাই
কিহৰ?
এইবিলাক মানে টিলিং টিলিং লৈ পেলাই মানে পচন্দ চচন্দ কৰিবৰ কাৰণে কিবা বস্তু দেখুৱাবতো লাগিব।
কৈছ তোমাক লাইন পালা সেই কলে যে মোক গুৱাহাটীত উলুবাৰীত লাগে মাতি মানে নগাঁও লাগে নহ'লে তেজপুৰত লাগে ক'ত লাগে মোৰ মা কিন্তু ফটো ডিটেইলছ কেইটা তোমাক দি দিম তুমি লৈ গলা চাইডত পচন্দ কৰিলে তে সি ক' ব ডকুমেণ্টছ পেপাৰ চেপাৰ আছে নেকি লগত জেনিবা পেপাৰছ খিনি চাই ললে
অ তেনেকে হিচাপে হয় ন প্ৰথম বস্তু প্ৰথম ডিটেইল তাৰপিছত হয়
অ ডিটেইলছ খিনি তোমাক দি দিম ন চব দিয়া তুমি পাৰ্টিক লৈ যাবা জাগাত।
তাৰ পিছত পাৰ্ট পাৰ্টিটো কিনে কৈ দিলে হ'ল মাজত মই এনেই জৈন আহা পিছত এৰাই দিম গাড়ী পা
বুজা নাই?
মানে ধৰা কি কোনবা পাৰ্টি এটাই মোক এনে কলে গৈ পেলে কোনোবা মাটি চাতি কোনবা চিনাকি তিনাকি থাকিলে চোৱা মই ধৰা কি তেনেকাটো কন্তেক চন্তেক দি দিলোঁ তাৰপিছত মাজত কিবা ধৰা কি এনেই মোক কিবা এটা দিলে আৰু সেইটো বেলেগ কথা।
না চাপোজ তুমি এইটো পাৰ্টিটো হ'ল তোমাৰ হয় জানা তোমাৰ পাৰ্টিত তোমাকে চীনী হ'ব তুমি যি কবা সেইটো মোৰ কথাটো নোহোনে ন সি এতিয়াতো মোক চিনি নাপায় তোমাকে চিনি পায় না তুমি ইয়াক কবা যে সেইটো নহয় তুমি সেইটো কৰা সি চাপোজ পচন্দ হয় পাৰ্টিটো চাপোজ দেন পচন্দ হয় দিন কৰিব দেন মই ৰে যে আহি অনাৰ আহিব